অহ বন্ধু কি খবৰ বন্ধু।
কেহ, তোমাৰ?
মোৰো ভালে ৰবা বা কি কি কৰি আছা?
কনমান বাহিৰলৈ ওলাই আহিলো। ঘৰত গৰম আৰু।
অ তাকে আজি আজি বতৰটো তোমালোকৰ ফালে কেনে ভালে ন আ আমাৰ ইতেত মানে হয় খু কোৱা?
মানে বৰষুণ বৰষুণ দিছিল দিছিল পুৱা কিন্তু এতিয়া অলপ খেষে গৰমটো আছে আৰু।
উম উম, তাকে মানে আমাৰো তাত মানে ৰাতিপুৱা অলপ বৰষুণ দিল তাৰপিছত দুপৰীয়া অলপ বৰষুণ দিল। অলপ মানে ভালকে বৰষুণ দিছেবাকী তাৰপিছত, এতিয়া এতিয়া আৰু দিব চাগে এতিয়া কলা কৰি আহিছে।
এ অসমত কেতিয়া কি বৰষুণ হয়, ৰ'দ দিয়ে এতে ধৰিব নোৱাৰা তোমাৰ।
তাকেই ধৰিব নোৱাৰা, এতিয়া তুমি শ্বিলঙৰ ৱেডাৰটো চোৱা। হেল্ল'!
হেল্ল' শুনিছা নে? নেট নেটৱৰ্ক থকা জেগাত যোৱা নে নেটৱৰ্ক থকা জোগাত যোৱা। নেটৱৰ্ক থ' অ', হয়। উম, মানে তোমাৰ শ্বিলঙৰ ৱেডাৰ টো চাব পাৰা। শ্বিলঙৰ ৱেডাৰটো কেনেকে গৰম ঠাণ্ডা মিক্স হৈ থাকে হয় নে নাই।
উম।
অসমত, অসমত কেতিয়াবা গৰম দিলে গৰমে থাকে। ঠাণ্ডা দিলে, ঠাণ্ডাই থাকে আৰু বাহিৰত দেশত কোনটো তাৰো ত নেটৱৰ্ক থকা জোগাত যোৱা হিল
নেটৱৰ্ক থা থকা জোগাত যোৱা নেটৱৰ্ক থকা জোগাত যোৱা। শুনিছে নে? হেল্ল'। শুনি আছাতো হয় নেটৱৰ্ক থাকা যায় জোগাত য'ত তোমাৰ মাতটো কাটি, কাটি আহি আছে। শুনিছা হেল্ল'। হেল্ল'। বাহিৰত যোৱা, বাহিৰত যোৱা, বাহিৰত যোৱা, বা বাহিৰত যোৱা।